হেল্ল'।
আহ আহ। কি, কি খবৰ?
ভালেই, তোমাৰ কেনেকুৱা?
এয়া, আছো আৰু। ভাত চাত খোৱা বোৱা হ'ল? নাইহোৱা।
নাই নাই খোৱা নাই। খামহে, বনাই থৈছোঁ আৰু।
কি বনাইছে?
এই দালি ভাত। তাৰপাছত ভাজি। তেনেকে আছে। চিম্পুলকে।
উম উ। অ আজি কিবা মাথাটো বিষ বিষ লাগি আছে তাৰমানে। অকণ চকুৰো প্ৰব্লেম হৈছে মূৰৰ বিষৰ কাৰণে। খুব জ্বৰ আৰু। মানে একদম চকুৰ গুৰি পৰা এইডোখৰ খুব বিষ হয়।
আচ্ছা আচ্ছা।
অশান্তি লাগি থাকে ন গাটো বেয়া লাগিলে। সেই মূৰৰ বিষ চিষ হৈ থাকিলে। উ আজি দুটামান ৰ'দ মাৰিছে লগতে বতাহটোত তামাম বতাহ।
আমাৰ ৰাতিপুৱা অকমান উম, ৰাতিটো বৰষু ষুণ দিছিলে বাৰু।
বহুত বতাহ বাল ল্টি উৰুৱাই নি পেলাই টেবুল এখনৰ ওপৰত পাছফালে মানে বাল্টি থাকে। বাল্টি উৰুৱাই নি পেলাইছে তেনেহলে বতাহটো কেনেুৱ হব লাগিব! মোৰ এতিয়া হাঁহিত থাকিব পৰা নাই।
অ আমাৰ ইয়াত কিন্তু বতাহ নাই বাৰু। ৰ'দহে দিছে তাৰপিছত মই কাপ পোৰ অলপমান ধুই দিলো লগালগ ৰ'দ দেখি। আমাৰো সেইটোৱে ধান্দা আৰু কাপোৰ কেইটা কেনেকে শুকায়।
ৰ'দ ইয়াতো দিছে। কিন্তু বতাহতো লগা লগকৈ বহুত বতাহ।
অ।
ভিক্স সানিছোঁ, এ তাকে মানে গেছৰ কাৰণে হৈছে নে চকুৰ কাৰণে হৈছে মই নাজানো আৰু।
কেতিয়াবা গেছৰ কাৰণেও হয়, চকুৰ কাৰণেও হয়।
অ হয় কিন্তু মোৰ গেছ বেছি হলেও হেৰি হয়, মূৰ বিষায়। এতিয়াটো বাৰু, অ হয়। এ মাজতে দুদিনমান মোৰ কি হৈছিলে ৰাতি দুটামান বজাত ৰাতি দুটামান বজাত মোৰ বিষায় তাৰপিছত আৰু মোৰ বিষয়ে মানে হাহাকাৰ মোৰ মোৰ মাথাটোত জানো মানে কোনোবাই মাৰি আছে কোবাই আছে এনেকুৱা লাগে চাত কি মোৰ খাহ পাই
তুমি অপাৰচনতটো কৰি লোৱা বুজিছা তোমাৰ এতিয়া ভাবিবা দেই ডেৰ বছৰ দুবছৰে হ'লা ভাবি থাকে
ন কৰিবৰি লাগিব কৰিব লাগিব এইবাৰ নহয় এইবাৰ কৰিমেই বাৰু
এইবাৰ মানে কেতিয়া ইয়া আগৰ বছৰ শেষাই
নহয় নহয় এইবাৰ প পইচা নালাগি জানো
তোমাৰ ভাইটিয়ে কি উ গৈছে
হা এতিয়াাতটো কৰিবলৈয় দিিয় আছে মাহঁতেও ফুৰিবলৈ দি আছে ছে বাৰু মই কৰিমেই বাৰু পাঠৰ ক কোাই ৰাখি থৈ দিয়া ভিতৰত ন
তেন্তে এইটো বাছ থবলৈ ৰখি থকা নিচিনাাই
উম তাকে
হ এইবাৰ কৰিম মই চবে গালি পাৰি আছে নহয় নকৰৰা কাৰণে এইবাৰ কৰিমেই মই
মানুহে ভাবে বেছি পইচা যাব বেছি পইচা যাব কিন্তু কি হয় বেছি তাতকে বেছিহে যায়গৈ
সেইটো হয় বাৰু বেমাৰ কেতিয়াও পুহি থাকিব নালাগে নহ বেমাৰ কেতিয়াও পুহিব নালাগে
কমতে তাৰ মানে গুৰিডাল উ উঘালি পালে ভাল
তাৰমানানে মোৰ কি হয় আৰু এটা কথা মানে মোৰ হেৰি হয় মানে পেট নিবিষাই যে পেট নিবিি খাই চাইলে ম আছে সেইটো কাৰণে মানে বেছি মানে এহ কৰিম আৰু কৰিম আৰুো এনেকে থাকো কিন্তু অভাৰ গেছ হৈ যায় সথৰ থাকিলেি গোল বলজা পাঠাব বলে গেছ খুব বাঢ়ে মানে মৌতো মাজে ম এই অলপ দিন আগত মোৰ ৰাতি দুটামান বজাৰ পৰা মূৌ বিষাব ৰাতিপুৱালৈকে ভাল নহয় তাৰপিছত পিছবেলা লৈ পিছদিনাখন পিছবেলালৈ অকমান আৰাম পাওঁ মানে এ এ মানে সম্পূৰ্ণ এটা বেলা থাকে গ পিছদিনাখন এনেকুৱা হয় তাৰপিছত আজি কেইদিনমানৰ পৰা মানে ৰাতি দুটা বজাত বিষোৱা মোৰতো নাই মানে তেনেকুৱা স আজি অকস্মাতক অ এতিয়া মানে দুপৰীয়াতে একদম ইমান মানে কেনেকুৱা অশান্তি লাগিছে আৰু গধুৰ গধুৰ লাগিছে মানে ভাল লগা নাই তাৰমানে মাথাটো চকু ঘুৰিব আৰু গোটেই পজিচনটো আৰু ৰোডল খজে কে
তুমি এনে ভাত পানী খালা?
ভাত অকমান খালো অথনি, হল সময় খোৱা। এতিয়া মানে একো খাম মন যোৱা নাই।
তথাপি মানে খাব মন নাযায় একো, মোৰ চাহ তাহো খাব মন নাযায়।
অহ', নাই-নাই-নাই। আৰু সেইটো যেতিয়া বিষাই থাকে, অকমান হুলেহে ভাল পোৱা যায়।
মই শুইও থাকিব নোৱাৰো বেছি সময় মানে, অ শুলে মানে
এই গামচা এখন পকাই পেলাই মোৰ মাৰিদিয়া।
এ আগতে মই গামোচা া বান্ধিছিল মাথা বিষালে তাৰপিছত মোক চবেই গালি পাৰিলে দেখোন, গামোচা বোলে তেনেকে টানি পেলাই বানধা বেয়া মানে। মই সেইকাৰণে নাবান্ধা হলো এতিয়া।
এই মানুহে টেবলেট-চেবলেট খোৱাতকে এইবোৰ কৰাই ভাল, গামোচা বন্ধাই ভাল।
অ হৈছিলোঁ, এ টেবলেট কিন্তু মই এতিয়া ডাইৰেক্ট মূৰৰ বিষৰ টেবলেট নাই খোৱা, কিন্তু আছে। এই চেৰিডন বুলি এটা থাকে মই অ মানে অসহ্য় হৈ গলে সেইটো খাওঁ। কিন্তু খোৱা নাই আৰু। অহ ভাল হয়। ডাইৰেক্ট মূৰৰ বিষৰ টেবলেটএ সেইটো, কিন্তু খোৱা বহুত বেয়া বহুতে বেয়া মানে। মূৰৰ বিষৰ টেবলেট খোৱা মূৰৰ বিষ বুলি নহয়, বিষৰ এনেই বিষৰ
মই কেতিয়াও মূৰৰ বিষৰ টেবলেট নকাহো দে।
উম, নোখোৱাাতটো খুব ভাল কথা বাৰু।
অ নাখাও, নাখাও মানে কি মানে কি, মোৰ মূৰৰ বিষ হলে কিন্তু হাই লেভেলৰ বিষয় আকৌ।
উম
খালি মই এটা কৰিব লাগিব, লাইট টো অফ কৰি দিব লাগিব, অফ কৰি মূৰটোত ভিক্স এহুপা লেপি
অ চকু মুদি দিয়ে ন? বহুতে তেনেকুৱা কৰে। কৰি দিলে, অ
টোপনি গলে মোৰ ভাল হয়। আৰু মোৰ মাছাছ কৰিবলৈ দি দিওঁ কাবা
বেলেগে দিলে ভাল লাগে ন? মেছেজ টো?
ত বিলিভ কৰা মই যে আগতে যেতিয়া এই পঢ়ি আছিলো, মৰিগাঁৱতে যে?
উম
তেতিয়া এই যে বিচিং খুৰা আহে যে?
উম
এবাৰ কোনো নাছিলে ঘৰত কোনোবা আছে কিন্তু মোৰ মানে, অত্য়ন্ত মুৰৱী মই পৰীক্ষা পৰা আহি মোৰ তেতিয়া আগতে সোমবাৰ নামে যে? পৰীক্ষাৰ পৰা আহি পেলাই তাৰ পিছত মই বিছননা পৰি দিছো আগফালে বহৰি আছো মই মানে বিপি মই ভাল পোৱা নাই দেই
উম উম
টা বীৰ শৃংখুৰা আহিলে তেনেকুৱাতে কি কৰি আছ চব বেছি এনে বুলি ক'লে তাৰপিছত মইলৈ আছো ৰব মোৰ মূৰৰ দুখন মই থাকিব কাৰণে মই পাগলৈ গৈছো এনেোৰ মানে মোৰ কাৰণ মানে এই কি হয় এক্জাম দিবলৈ গ'লো পাচবেলা তাতে
উম উম
ক হল এক্জামত আপোনাৰ মানে মোৰতো একো লঘু না থাকি পাছবেলা নাছিলে আগবেলা আছিলে মোৰতো যেতিয়া আপুনি ম কি তুমি লুনেে যেতিয়া আছো লঘু না তাৰ লগে লগে মানে বেছি হেৰি হবলৈ মানে কষ্ট পোৱা যায় কাৰণ ব্ৰেইনত চুত পৰে ন যতে লিখি থকা যায় মনত পেলাই পেলাই তেতিয়াানে মই বেছি মোৰ মূোৰ বিষয় গ'ল মানে আহি পাইছো মোৰ একো খাবলৈ মন যোৱা নাই অত্ন্ত মূুৰ বি টং অ প বেল বজাই থকা নিচিনা আছে তাৰপছত বিশৃংখোৱা আহিলে মই বোলো মোৰ এনেকুৱা ইমান মূুৰ বিষ মই থাকিব পৰা নাই কি কৰো মই মোৰ মানে তপ পোৱা নাই কলে ভিক্স আছে তই আনিলচোন মই তোক মালিচ কৰিিললে তই বেয়া পাবি ন মোক এনে শুনিছো
আহ
মই বোলো নাপাওঁ কাৰণ সেইটো সময়ত যিটো প্য যে মোৰ হৈ আছে মানে মই নাপাওঁ আৰু মানটো খেতিয়ক নহয় জানো হাত বুটান একদো অ আম এলেপা একদম কপালত পহি মই মানে আজিও কৈ থাকো চবকে দেই সেইটোক কথা মানুহটোৱে ইমান মজা যে একদম পিটিকি দিছে নহয় মোৰ মানে একদম কেনেকুৱা ভাল লাগি গৈছে সেইটো নিচিনা নামে মোক উম কথা মালি কোনেও আজিলৈকে কৰিয়ে পোৱা নাই আৰু মানুহতৰ হাতখন টান যদিও মানুহতো একেবাৰে বেছি জোৰ চ দিয়া নাই মানে মই যিটো সত্য কব পাও সেইটো লেভেলতে দিছে
তাৰপিছত ভাল হলনে বাৰু তাৰপিছত ভাল হলনে
অ তাৰপিছত মানুহত মোৰ কান্ধত তেনেকে হাতত কান্ধত দি দিলে তাৰপিছত কলে তই অকণমান শুই থাকি মইতো হাতটো আৰু টানটো মই মালিচ কৰি দিম মই বোলো তই বেয়া পাবি নি মই বোলো নাই নাই নাপাও নাপাও কাৰণ ইমান বিষাইছে মই হাতে চাতে মানে মানুহে হাত চাত টানি দিলে দিলে মৰটো মালিচ কৰি দিছে মই কৰি দিছো বিছনা আহ তুমি বিলিভ কৰা দহ মিনিটৰ ভিতৰত মোৰ মাথা বিষছো মন্ত
আত্ছা
মানে দহ মিনিটো লগা না চাগে মানুটো মানে যিমান ক সময় মালিচ কৰিছে সিমান ক সময়তে মোৰ ভাল হৈ গ'ল
মানে কিছুমানৰ হাতত যাদু থাকে ন
যো মানে মানুহটোৰ হাততো এইবিলাক কাম কৰা মানুহৰ হাত নয় পাম হা আৰু যেতিয়া এনেকৈ চুইছে মানে একদম অকণমান গপচকে ধৰিছে ন আমাৰ মানুহটোৱে মানে এই যে কিছুমানক যদি আমি কৈ দিওঁ এই মানুহটোো অকণ মালিচ কৰি লৈছে সিহঁতক ৰিকুৱেষ্ট কৰি থাকিব লগা হয় আৰু সিহতি উপায় নাইক যি মূৰো দবাই থাকে আৰু কিন্তু মানটো যে নিজ য কৈছে মোক
নিজে কৈছে মানে অ ত মানে মোৰ চিৰিয়াছলি কৰিছে আৰু কাম
তয়ে এইখিনি কৰিছ
হয় দে
মোৰ মানে তেতিয়াই ভাল লাগিছে আঃ
মাইনা জনিয়ে কি কৰিছে
তাই শুই আছে
তাই খোলে আজি সোনকালে শুলে আজি তাই অ' কিবা খালে নে নাই তাই আহ তাইতো ভাতেই খায় ন
অ তাই ভাতেই খাই
অ
গৰম কিন্তু আহিছে ৰ'দতো দিওঁতে ন আজি
গৰম অকমান লাগে আৰু আমাৰ ৰুমতো গৰম হয় কিন্তু দেই
উ এই এইকেইদিন তাতে ৰ'দ নাই যে আজি দিছে যেতিয়া আজি গৰম লাগিবই ন
অ গৰমটো লাগি অঁঃ কিন্তু এই এম আমাৰ মানে এইটো চাইডে খিৰিকি চিৰিকিবোৰ খুলিবলৈ দিগদাৰ অকমান জংগল চংঘল অলপমান আছে কাঠ অলপমান পেলায় থোৱা আছে সাপ চাপ সোমাই বুলি ভয় লাগে খিৰিকি আৰু খিৰিকি কেইখন মানে অকমান চাপৰ মানে ধৰক ধৰা ওপৰলৈ উঠি উঠিবলৈ অকণমান সুবিধা মানে
উম
চাপৰ মানে সঁচাকে বহুত চাপৰ। তামানে মানে বাহিৰ টোপা আৰু
বুজিছো অ অ।
অসুবিধা হয়।
উম ভয় লাগে আকৌ লৰা ছোৱালী থাকিলে ন সাপ চাপ সোমাই বুলি।
সেইটোৱে মানে আমিতোতো মইতোতো তাইকো নমাই থৈ মই গুচি যাও মানে কিবা এটা। কৰক বুলি তাই।
উম।
সেইটো কাৰণে মইতো নমাই থৈ গুচি যাম যে এই তাই হেৰি কৰি মেলি কাম ক খেলি মেলি থাকে ঘপককে যদি সোমাই যায় আৰু বিছনাখন লগতে আছে
উম
আৰু মানে অকণ ভয় লাগে
ভয় লাগে ভয় লাগে।
অনলাইনৰ পৰা নেত পায় যে সেইটো অৰ্দাৰ দিন বুলি ভাবিছো।
নেটতু।
অ নেটটো অৰ্ডাৰ দিলে মানে কি হ'ব আ বিচনাখনৰ লগতে আ মানে খিৰকিখন। গতিকে ৰা ও যদি আমি কেতিয়াবা খুলি থওঁ বুলি ভাবো গৰমত একো প্ৰব্লেম নাই।
কিন্তু লক হোৱাৰ চিষ্টেমটো তাতে আহে নে নেকি?
আহে আহে এইটো আঠা নিচিনা থাকে।
মেকুৰীও সোমাব নোৱাৰে ন ভালহে।
ভাল ভাল
পোহৰটো আহিল বতাহটো আহিল। কিমান দাম লয়?
কিটো আঢ়ৈশ মানৰ ভিতৰত পাই যায়।
বেছি দাম নহয় দেখোন।
আঢ়ৈশ তিনিশটোনে কয়।
উম।
খিৰিকিৰ পাঁচ ফুটৰ আহে। আৰু দৰ্জাৰ কাৰণেও
উম।
এয়া সেইখন মানে ম চ বেছি হ'লে স মটখন দি দিলে চেইন এডাল থাকে মানে।
অ।
অ তোমালোকৰ তাতো মহ আছে ন তুমি লগাই লগ পা কিন্তু।
আছে মা বহুত মাহ।
শিক খ আজাৰ লগাইব কিন্তু ওপৰতে আহিব নহয় টকা পে কিন্ধ।
সেইটোৱে।
এতিয়া মানে মোৰ মহৰ কোবত। আজি মানে কি ভাত বনাই আছো।